মই চিপছ খাইছোঁ বৰ্তমান। তুমি তুমি আনছিলা যে। কলৰ ঘুৰণীয়া ঘুৰণীয়াকে কাট তীজটো বনাই সেইটো মই খাই আছো। তুমি যে কৈছিলা মই লৈ যাম এইখিনি তোমাৰ বাবে আৰু নৰ গোটেই মোৰ পেটত আছে। তুপ
খাই দিয়া।
খাই ভাল লাগিছে খাই আছোঁং।
এইটো বস্ত খালে এইবোৰই নোৱাৰি। এক
বহুত টেষ্টি হয় বহুত সোৱাদ আছে।
টেষ্টি
আজি চাগে মই জীৱনত তু একমাহৰ যিমান কথা পাতো আজি পাতিছোঁ। চাগে মই কথা।
এণ্ড ত বেবী কোৱা বেবী।
কোৱা বেবী অ ভাত খালা অ ঠিক আছে তেন্তে হ'ব দিয়া খোৱা। উম সেইখিনিতে শেষ হৈ যায় নহয়।
বেবীতো আই ফোন নহয় নহয় বেবীক হেৰি দি দিবা এইটো।
বেবীক দিলে বেবী অ দিব লাগিব। দিব পাৰিম বাৰু উম দিলে কথা পাতিব পাৰিম। বাকী আৰু
এনেইতো তোমালোকৰ কথা পাতে। আকৌ ৰ'দ দিলে দিয়া।
দিলে। বৰষুণ নিদিয়ে মানে
ওহোঁ
উম
অলপ এ মানে দেৰিকে দিলেওঁ ভালেই আছিলে। ধুনীয়াকে যাব পাৰিলোহেঁতেন। এতিয়া যি হে--ৰুম এতিয়া ছাতি লৈ লৈ যাব লাগি গিব। সেনেকে। দিলেই তামাম
উম উম
বহুতকেই দিলে এতিয়া।
অ কিনো আৰু এবাৰ বৰষুণ দিয়ে এবাৰ ৰ'দ দিয়ে কি জানো কৰি আছে?
নাজানো। বতাহতো আছে নিচিনা লাগিছে আৰু গছ বিলাক পুৰা লৰি আছে, কিন্তু মানে হেৰি নাই। ক'লা ক'লা হৈ থকা নাই আৰু পুৰা ৰ'দ হৈ গ'ল আৰু বৰ ৰ'দ দেই।
উম উম উম
তুমি এনেই টেনশ্যন লৈ আছিলা। ৰেইনকোট অনা নাই, কিবা অনা নাই, কি, কেনেকে যাম?
তা হৈ আছিল বাৰু। চিন্তাটো হৈ আছিল যাবলৈ দিগদাৰ হৈ যায় যে।
উম--এতিয়া ৰ'দত যাবা। চানবান কৰি
উম ধুনীয়া। কেযাব লাগিব। উম অ কাইলে কি দিউটিঅ? কি কৈছে অ অ ইয়াতে মাছ পুৰি আছো উম উম ৰাতিপুৱা আহিছোঁ মৰ্নিং আহিম এনেই অ। তাই মৰ্ণিং আছে নেকি?
তাৰবোলে আজি লগৰ এজনীও আহিব কোনোবা কবাৰপা। তা তাই বোলে আজি মোৰ তাত কচেত বনাবলৈও নাহে তাই মোক কৈছে বা মই কাইলৈ কচেট বনাবলে নাহো হেৰি কি কয় আহ আজি মই কচেট বনাব বোলে না হো হেৰি মোৰ লগৰ এজনী আহিব বেলেগৰ পা ত তাই লগ মই বোলো তুমি তাইকো বস্তু কেইটামান দেখাই দিব লৈ লওঁক আৰু বাপাক কৈছে অ তাই বোলে অৰ্ডাৰ কৰিম কৰিম কৈয়ে আছিলে দিয়াহে নাই অৰ তাৰ মই বোলো অ তুমি এতিয়া দেখাই দিয়া সন্মুখতে বস্তু কেইটামান আনি পেলাই উম তাই বোলো লবও পাৰে তেতিয়া। আৰু বোলো হব নালাগে আহি তাই যদি আহে তুমি বোলো মোৰ তাত কিয় আহিব লাগে তাইৰ লগতে থাকিবা আজি মই ৰাতি অকলে।
অকলে থাকিব লাগিব আজি।
তুমি থাকি যাবা নেকি মো
ভাজি নাচ হ'ব দিয়া ভণ্টি অকলে অকলে থাকিব লাগিব
কৈলো হয়?
তোমাৰ নিচিনা চিংগল হলে বাৰু কথাই নাছিল মই ক'বই নালাগে মই নি
তুমি তুমি এতিয়া ডাবলতকেও ডাবল তোমাৰ তোমাৰ নহয় তুমি তুমি ঘৰৰ মানুহ লৈপেলেহে বেছি ডাবল। উম এতিয়া তোমাক ঘৰৰ চিন্তা
উম।
ঘৰৰ মানুহক কাৰনেহেতিয়া ডাবল ত্ৰিপুল তুমি।
এ এতিয়া অকলে অকলে বেয়া পাই যে অকলে সহজে মাত বোলে নকৰে দুটাই দুটাক বেছিকে মই থাকিলে অলপমান আৰু।
কি কয়িব তুমি গুচি গলেগৈ বৰদখন লোৱাটো
পলও মে দাহ মে
যাবাই তেতিয়া কি কৰিব ইহঁতে?
উপাইতো নাই।
মই আজি ঠিকছে শুম। ভাবিছো আৰু বতৰ ভাল নহয় এতিয়া। বতৰ আৰু বাগ ৰ'দে দিলে হলেও মই ঠিকছে ভাবিছো শুম, শুই উঠি পেলাই বাকী যিকেইটা কাম আছে। বনাম, মই ৰাত ৰাতিপোৱাত খোৱাতহে ভাল মই বাকী টাইমত খোৱাত ভাল ন মই ৰাতিপুৱাহে দেইলেকে শুম বাকী টাইম মন মই মাত
থিকে আছে অ জা-জা-জা তমা ছোৱালীজনীক যাব দিছো। হেই যাব দিছো ডিউটি শেষ হ'ল। হেৰি উম ফোন কৰিছিলো যে, মই যে অনয় এট টা ফোনত ফোন কৰিছিলো। সেই ফোনটো মানে এট টো কাৰণে এ হেৰি হোৱা নাই। কাৰণ তেওঁ বোলে গুগল ফৰ্ম ফিল আপে কৰা নাই। বুজি পাইছা, উম ফিল আপ কৰিলেহে মই লিংকটো দিয়া নাই। তেতিয়াহে দেখিছো দিম আৰু সেইটো নাম্বাৰ এইটো ফনৰ পৰা দিব লাগিব।
অ-অ-অ ক'ত আহিছ গুগল ফৰ্ম ফ্লপ কৰা নাই বুলি গুপট
নাই-নাই কেছ গেছ উঠিছে? হয় নেকি ৰ'ব মই ইনজেকচনে দি দিম কেছত টেবলেট নালাগে, হেৰি কি কৈছা তুমি?
ভাবলো গ্ৰুপত দিছে নেকি গুগল ফ্ম ফিল আপ কৰা নাই বুলি?
গুপত দিছে দেথত মই দেখা পালোঁ। দেখা পাই মই এই ফোনটো ৰাখিলে হেৰি কৰি দিম আৰু
উম উম উম হেৰি এইটো আছে নহয়। আইফোনটো মোৰ পঠাই দিয়া
হ'ব মই ইনজেকচন এটা দি লওঁ তাৰ পাছত এইটো চাই ল'ম।
মোক আকৌ ব্লকে মাৰি থচ নে কিবা
নাই কৰা নহ'লে দেখোন গ্ৰুপতো কল চল নাহিলহেঁতেন
নাজানো নাজানো নহয় কালিটো হেৰি কৰাৰ পিছতো তাতেতো মেছেজবোৰ আহিয়ে আছে।
কি আহি আছিল
মানে ইয়াত তে ব্লক কৰা পিছতো তাতে মেছেজ বোৰ আহি সি আছিলে দেখোন।
অ' নাই মৰা, উম। বাকী, হ'ব। তুমি দেখোন মোক আজি ক'ৰবাত যাম বুলি কৈছিলা।
ক'ত যাম বুলি কৈছিলো আজি মই জিম চাবলৈ যাম।
অ' যাবানে?
যদি হেৰিয়ে তাই আহে ইভিনিঙত। তাই যদি উঠিব পাৰে। তেনে হ'লে মই কৈছো চাৰে ছয় সাতটা এনেকুৱা মানত ইভিনিং গ'লে যাম। না তাতকে আগতো মই নিজে তেৱ চাগে শুইয়ে থাকিম।
উম। কোনখিনি জেগাত আছে জিম?
এই ওচৰতে আছে বুলিয়ে কৈছে ৰ'বা। হেৰিটো কিমান ভাড়া? উম, নহয় তাতকে অলপমান আগত কিন্তু হেৰি কি কয় মানে ফিক্স নহয় ন। সেইটোৱে কথা কিমান দূৰ মানে ৱাকিং ডিচটেনচ। হ'লেহে ভাল বস্তু তোৰ কেটা ৱািকং ডিচনটেচত নহলে দিগদাৰ হৈ যাব যে আকৌ তুমি ভাবা আকৌ যদি হস্পিতেলতটো চিফট হয় মই আকৌ আকৌ তাৰ পৰা আহি আকৌ যাবলৈ আৰু মোৰ মানে এইবাৰ জইন কৰিলে আৰু বঙন নাই সেইকাৰণে মই ভাল তাতে ল'ম যাতে মই যদি পিছত কোৱাটাৰ চিফট। থবও পাৰোঁ। উম, তাৰপাও যাতে মোৰ ওচৰে হওঁক মানে। সেনেকে, দুদিনমান যোৱা পিছত ত' মই অকলে যাব পাৰিম ন'। সদায়টো আৰু ধৰা ডিউটি নিমিলিব আগতে যেনেকে মই অকলে অকলে যাওঁ।
অ', অকলে যাব লাগিব কেতিয়াবা।
যাবই লাগিব, সেইটো মই যাওঁয়ে আগতো যাওঁ। এতিয়া তাতে চব চিনাকি হৈ গৈছিলে, সেইকাৰণে ঠিকে আছিলে। এতিয়া সেইকাৰণে কৰিব লাগিব, ৱাকিং ডিচটেন্স অকলে, অকলে গুচি যাব পাৰি। আৰু দুদিনমান যোৱাৰ পিছত মনো যায়। ধুনীয়াকে যাবলে মানে এলাহু নালাগে ধুনীয়াকে ৰাতি ৰাতিপুৱা উঠো উঠি, অহ' মানে কিবা এটা খাই লও, খাই লৈ পেলাই গুচি যাওঁ। নহ'লে নটামান বজাত গুচি যাওঁ, নটামান বজাত যাওঁ এঘাৰ মানত আহি পাওঁ, এঘাৰটা চাৰে এঘাৰটাত আহি আকৌ ভাত চাত খাই পেলাই ডিউটি তি আহিব পাৰোঁ মানে। মৰ্ণি ডিউটি হলেতো কথাই নাই ইভিনিং পাঁচটা মানত গ'লেও হৈ যায়। যায়। ইিভিনিং ডিউটি থাকিলে মানে নটাত যাবই লাগে ন, নটা নটাত, গ'লে চাৰে এাৰটা মান আহি পাব পাৰোঁ। সেই তেনেকে মিলাব লাগিব মানে আৰু এতিয়া দূৰ হৈ গ'লে সেই আগৰো দূৰ কাৰণে আহা যোৱাতে মোৰ দেৰ ঘন্টা যায় তাৰ পিছত সে ডিউটি দৌৰা হয় ন!
অ', তাকেতো
সেইটোয়ে কথা এতিয়া আমি দিব লাগিব চব বস্তু বুজ
এই কি কলে হেৰিয়ে ল'ব নেকি? এই যে বস্তুটো?
নাই, নাই-নাই। যেতিয়া লাগে তেতিয়া ক'ম কৈছে।
পঞ্চাছ টকা মান বুলি ভাবিছিল চাগে।
নাজানো আৰু কি বুলি বা ভাবে আৰু মানে হাত দ-বতো চ-বস্তু বোৰ আৰু বেলেগো চ, মানে এতিয়া চাদৰ মেখালা বোৰতো ইমান ইমান দাম ন।
অ, তাকেতো।
হেণ্ডমেড বস্তুবোৰ এনেওতো দাম বেছিয়ে হ'ব, এশ ডেৰশ টকা ক'ত পাব। অ', দুশ কৈছো।
অ'
ঠিকে আছে সেইটো এনেতো টু-ফিফটি মানে হয় এইটোতো অলমান খিনি বনাব লগাই বহুত
বনাব লাগে ওলো যায় আৰু মানে দীঘল ন, বস্তুটো-বস্তুতটো দীঘল ন, সৰু বয় তাতে যদি এশ পঞ্চাশ ন
অ'। ইমান কমত ক'ত পাব আৰু। বাপা
কিয়
উম', নিজৰ কষ্ট খিনি চকুৰ খিনি বুজিলে হে।
অ', তাকেইেতো।
মানে চবেই, এইটো ঊলটো কিমান খৰচ হয় সেইটোৱে চাই থাকে।
সেই চাই কষ্ট যে হাতত ইমান খুলি-মেলি বনোৱা উম, তাকেতো হ'ব দিয়া অ',। উম।